অ'।
এ এনে আছো আৰু বাহিৰতে বহি আছোঁ। তুমি কি কৰি আছা?
এ মইও তোমাৰ এনেই আছোঁ ৰবা, কি কৰিবা আৰু। এই দিনটো তোমাৰ আজিকালি এনে যোৱা হৈছে আৰু মানে কাম বন নাই আৰু। ঘৰতে পৰি থাকো তাতেই অলপ চিন্তিত হৈ আছো আৰু ভৱিষ্যতক লৈ তোমাৰ ভৱিষ্যতত কি হ'ব কি নহয় ভৱিষ্যতটো কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা বা কেনেকৈ বা কাম কৰিব লাগে বা কেনেকৈ বা থাকিব লাগে। কেনেকৈ বা নিজৰ জীৱনটো চলাই লৈ যাওঁ সেনেকুৱা ধৰণৰ চিন্তা আহি আছে ৰবা। বাকী খবৰ পাতি কেনেকুৱা তোমাৰ পিছে?
খবৰ পাতি বেয়া নহয় দে ঠিক ঠাকে চলি আছে বাৰু বৰ্তমান সময়ত ত'। এনে তোমাৰ মানে কি হৈছে মোৰো একে চিন্তা, মানে সময়ৰ যিটো ব্যৱহাৰ ন সেইটো মোৰ মানে এইকেইদিন বহুত বেয়া হৈ আছে তোমাৰ। মানে মোৰ এটা কাম আছিল। কামটো তোমাৰ দুই তিনি দিনৰ ভিতৰতে শেষ হ'ব এতিয়া। কিন্তু মই আগৰ পৰাই জানো তোমাৰ এইটো সময়তে কামটো শেষ হ'ব, এতিয়া বহুখিনি কাম মোৰ বাকী ৰৈ আছে। ত' মই তাকে ভাবি আছোঁ ইমান দিনা মই যদি এনে খেদোৱাত কৈ বা এনে বে ব্যৱহাৰ কৰাতকৈ যদি এই কামটোত দিলো হয়, নিশ্চয় আজি কামটো শেষে হৈ থাকিল হয়। কিন্তু এতিয়া এই দুই তিন দিনৰ ভিতৰত বেছি অধিক কষ্ট কৰিব লাগিব এতিয়া, বেছি মাথা মাৰিব লাগিব ন এই বিষয়ে। তাকে ভাবি আছোঁ ৰবা।
এই হ'ব দিয়া ময়ো সেই একে কাম কৰি আছোঁ ৰ'বা অ এই শেষ হৈ যাব দিয়া ইমান মাথা মাৰিব নালাগে আৰু দুদিন আছে ন বেছিতো নাই তোমাৰ কিমাননো আৰু শেষ হৈ যাব দিয়া মানে যদি আমি কন্টিনচলি এইবিলাক কৰি থাকো আৰু মানে ধৰি লোৱা আমি আহ কামবোৰ ধৰি লোৱা দিনৰ পৰা তোমাৰ দুপৰীয়া আৰু তোমাৰ অ দুপৰীয়া অলপ ৰেষ্ট ভাত পানী খাই কিনে তোমাৰ অ গধলিৰ পৰা মট অ মোটামুটি তোমাৰ সোনকালে আৰু গধূলিৰ পৰা যে কিমান
তোমাৰ নেটৱৰ্কটো বেয়া তোমাৰ মাতটো অহা নাই ভালকে হেল্ল' অ তোমাৰ নেটৱৰ্কটো বেয়া হৈ আছে মাতটো অহা নাই ভালকে
কাম আছে সেইবিলাক নালাগে অ হেল্ল'ও শুনিছে এইবাৰ
অ অ' আহিছে এতিয়া কোৱা অ কোৱা কোৱা।
অ এই মই ক'লো ন আমাৰ যিটো কাম আৰু সেই কামটো তোম মানে সোনকালে সেইটো কৈছো মই আৰু মানে ইমান বেছি দিন নালাগে আৰু দুদিনহে দুদিনৰ কামে হে। আৰু তোমাৰ আমি জিন অ দিনৰ পৰা ৰাতিলৈ কামটো কৰো আৰু একদম অ কষ্ট কৰি কেনে আৰু ত কিমান নো আৰু কিমান তমাৰ ডাঙৰ-ডাঙৰ কাম মানে শেষ হৈছে ত' এইবিলাক তো সৰু কামেই দিয়াচোন
তাকে ৰবা তাকে ভাবি আছো মইও মানে মই সেইটো কোৱা নাই কামটোতো শেষ হৈ যাব বাৰু মানে মই তোমাৰ এইটো বস্তুৰ পৰা উপলব্ধি কৰিছো যে মানে সময়ৰ কাম যদি আমি সময়ত ন কৰো ন কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া ইমান দিনে ধৰা আমি লাহে ধীৰে কামবোৰ কৰি আছিলো এই দুই তিনিদিন কেনেকুৱা ধৰণৰ এটা মানসিক চাপ পৰিব ন কাৰণ আমি ভালকে আগৰ সময়খিনি ব্যৱহাৰেই নকৰিলো এ সেয়ে ভাবি আছো মানে সময়টো কিমান মানে দৰকাৰী কালিয়ে মোক মানে খুৰা এজনে ক'লে যে ধৰা আমি এনে কথা পাতি আছিলো আৰু খুৰা জনে ধৰা আগৰ সময়ৰ আগতো জানাই আৰু আগত ইমান হেৰি নাছিল ন আগতে পৰীক্ষা চৰীক্ষা বা পঢ়া পাতিৰ লগত ইমান নাছিল অলপ পঢ়া হ'লে তোমাৰ ভাল ভাল চাকৰি পাইছিল আজিকালিতো জানাই যিমান পঢ়া হ'লেও চাকৰি পোৱাৰ সম্ভাৱনা বহুত কমে। ত সেইবোৰে কথা কৈ আছিল আৰু লগতে কৈছিল আৰু যে ধৰা এইটো সময় সময়টো কিয় ইমান মূল্যবান আৰু বৰ্তমান সময়ত মানে তেওঁ কৈছিল আৰু মোক এই ধৰা আজিকালি পইচাতকে বেছি যিটো মূল্য সেইটো মূল্য সময়ৰ ত' এই কথাটো হয়ও বাৰু দিয়াচোন। কাৰণ সকলো বস্তু আমি সময়তে শেষ কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ সময়ত যদি শেষ নহয় এতিয়া তুমি কিবা এটা কামেই যদি কৰি আছা যদি সময় শেষ কৰিব পৰা নাই ত' তোমাৰ সেই যিজন মানুহে সেই কামটো দিছিল বা যিজন মানুহে তোমাৰ আশা কৰি কাম টো ৰাখিছিল তেওঁৰ তেওঁৰো বেয়া লাগিব বা তেওঁ কিবা ভাবিব না যে, এ এইজন কেনেকুৱা মানুহ সময়ত কাম শেষ কৰিব নোৱাৰে সেনেকুৱা ধৰণৰ চিন্তা ভাৱনাও আহি যায়। আৰু সময়ৰ কাম তোমাৰ সময়ত যদি আমি শেষ কৰিব পাৰো তেতিয়া নিজৰ মাজতে এটা নিয়মানুবৰ্তিতা আহি যায় ট আৰু নিজৰে মনতটো ভাল লাগি থাকে যে, আগতে মোৰে এনেকুৱা আছিল। যদি মই এদিনত তোমাৰ চাৰি বা পাঁচ ঘণ্টা পঢ়িব ধৰা এটা লক্ষ্য ৰাখিছিলোঁ। চাৰি বা পাঁচ ঘণ্টা যেতিয়া পঢ়া হৈ যায়, তেতিয়া মানে মনতটো বহুত ভাল লাগে। তেতিয়া ধৰা বেলেগ মোবাইল চোবাইল হওক বা টিভি চিভি। তেতিয়া চাই কিনে আনন্দ লাগে কিন্তু যিদিনাখন ধৰা সেনেকুৱা যিটো লক্ষ্য ৰাখি কিনে পূৰণ কৰিব নোৱাৰো ধৰা পাঁচদিন পাঁচ ছয় ঘন্টা পঢ়িম বুলি ভাবিছো কিন্তু দুই তিনি ঘন্টাহে পঢ়িছো। তেতিয়া সেই মাথাত বাৰ বাৰ সেইটো বস্তুৱে আহি থাকে যে, মইতো আজি ইমান লক্ষ্য ৰাখিছিলো বা ইমান সময়ৰ হেৰি ৰাখি ৰাখিছিলো কিন্তু মই কৰিব নোৱাৰিলোঁ। পিছত আৰু যেতিয়া কামটো সমাপ্ত হৈ যায়, তেতিয়া মানে বুজা যায়। তেতিয়া এনেকুৱা লাগি থাকে যে মনত এ ইমান হয়তো মই কামটো শেষ কৰিব পাৰিলো হয় অলপ কষ্ট কৰিলে। এ সেনেকুৱা ধৰণৰ আৰু।
হয় হয়, ঠিক কৈছা তুমি। মানে যিটো তোমাৰ অ' সেই কি আৰু মানে আমাৰ যিটো সময়ৰ যিটো ব্যৱস্থাপনা সময়ৰ ব্যৱস্থাপনা যেনিবা সময়ৰ পৰিচালনা যোজনা আমি সঠিক ভাৱে নকৰো। তেনেহলে আমাৰ কি হব যিটো আমাৰ ভৱিষ্যতত আহিব লগা কাম হওঁক বা তোমাৰ ভৱিষ্যতত যি হব লগা আৰু আছে আৰু সেইবিলাক মানে সংঘটিত নহব আৰু মানে ধৰি লোৱা ভৱিষ্যতত তুমি ধৰি লোৱা কিবা এটা হব খুজিছা? ত' হ'ব খোজোতে তোমাৰ কি হব? অ। তোমাৰ যেতিয়া তুমি সময়ৰ ব্যৱস্থাপনা ভালদৰে ন কৰিবা, তেতিয়া কি হ'ব তোমাৰ মানে এ ধৰি লোৱা আৰু অ তুমি কিবা এটা হব খুজিছা আৰু। তুমি ধৰি লোৱা ডাক্তৰ হওক বা ইঞ্জিনিয়াৰ হওক। কিবা এটা হ'ব খুজিছা। তেতিয়া কি হ'ব তোমাৰ অ তুমি দুদিন সময়ৰ যিটো ব্যৱস্থাপনা বা সময়ৰ যিটো পৰিচালনা। সেই সঠিকভাৱে নকৰা সেই শিক্ষাটো দিবৰ কাৰণে বা পৰীক্ষাটো দিবৰ যিটো তোমাৰ মানে ক'বলৈ গ'লে আৰু যিটো তোমাৰ আৰম্ভণিৰ পৰা শেষলৈ আৰু যিখিনি তুমি পঢ়িব লাগে, যিখিনি তুমি চাব লাগে সেইখিনি যদি নোচোৱা সময়মতে। গতিকে তুমি নিশ্চয় তুমি সেই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব নোৱাৰিবা ন। ত' সেনেকুৱা কথা আৰু মানে সময়ৰ মানে মূল্যটো কেনেকুৱা, নসময় যোনটো তুমি সঠিকভাৱে অ কটাব পাৰিছা ন। ত' তোমাৰ অ যিবিলাক কাম, সেই কামৰ লগতে পইচা হওক বা যি যিকোনো ধৰণৰ কামেই হওক। সেইবিলাক তাই মানে মিলি যাব আৰু মানে তোমাৰ কেতিয়াও সময় তোমাক অ মানে সেই মানে নিৰাশ নকৰে আৰু কিন্ত তুমি সময় সৎ ব্যয়ৱহাৰ কৰা আৰু। আৰু তোমাৰ অ মানুহে কয় তোমাৰ, অসময় কাৰো কাৰণে ৰৈ নাথাকে তোমাৰ। মানে কয় যে সময়ৰ টিকনি দাল হেনো আগফালে আৰু সেনেকুৱা ধৰণৰ ফুকৰা যুজনা পাবা তুমি। আৰু এটা আছে তোমাৰ যেনে, সময়ৰ সময়ৰ হেয়নো নৈ দৰে। এনেকুৱা ধৰণৰ ফকৰা যুনা বিলাক, তোমাৰ তাতেই তোমাৰ দেখাই দিয়ে যে, সময়টো আমাৰ কাৰণে কিমান অতি মূল্যবান আৰু। ত' সেইবিলাকে কথা আৰু মানে আমি যিটো সময়ৰ সঠিক ব্যৱহাৰ কৰিব নাজানোৱেই বা সময়ৰ সত ব্যয়ৱহাৰ কৰো নকৰো বা সময়ক যোনে মই সন্মান নকৰো। তেতিয়া হলে সময়ে আমাক মানে সদায় পিছুৱাই থৈ যাব আৰু মানে কেতিয়াও লগত লৈ নাযায় আৰু। সদায় পাছত থৈ যাব। ত' সেনেকুৱা ধৰণৰ কথা আৰু। ত' মই ভাবো আৰু আমি সময়ৰ লগত সদায় মানে ভালদৰে থাকি মেলি বা ভালদৰে আমি সময়ৰ লগত অ মিলা প্ৰতি তেতিয়া কাম বিলাক কৰি আৰু সময়ৰ লগত সময়ৰ কাম, যেনে তোমাৰ আজিকালি ল'ৰা ছোৱালীয়ে খুব কৰে আৰু যেনে, কালি কৰিম কালি কৰিম এনেকুৱা ধৰণৰ যি বহুতো কাম মানে থৈ দিয়ে, পেলাই থৈ দিয়ে। অফিচত হওক আৰু স্কুলত হওক। অ', কলেজৰ হওক এনেকুৱা ধৰণৰ কাম আৰু ত' সেই কাম বিলাক আম আমি আমি যিমান পাৰোঁ আৰু সিমান সোনকালে কৰিব লাগে, এনেকুৱা নহয় যে আজি কৰিছোঁ অ', কালি থৈ দিছো সেনেকুৱা নহয় সদায় যেতিয়া আমি কাম বিলাক থৈ দিও সেনেকুৱা ধৰণৰ আৰু। মানে কাম বিলাক আমি যেতিয়া পেলাই থৈ নিদিও আৰু সেনেকুৱা। মানে সদায় কাম আমি সদায় কৰিব লাগে সেনেকুৱা নহয় যে সময়ত এই আমি যে কৰোঁ আৰু এই পৰীক্ষা ধৰি লোৱা আহিছে ত' পৰীক্ষাৰ আগতেতো আমি একো নপঢ়ো কলেজ যাই থাকো, এনেই থাকো ঘৰত আহি মবাইল চাওঁ কিবা কৰোঁ। কিন্তু যেতিয়া তোমাৰ পৰীক্ষা আগ চাপিব যেতিয়া তোমাৰ পৰীক্ষাৰ আগদিনা হওক বা তোমাৰ তাৰে আৰু ৰাতিপুৱা বা ৰাতিটো তাৰে আগৰ পৰীক্ষাটোত তেতিয়া কিন্তু যিটো পঢ়াৰ আমাৰ কোবেনী সেই কোবেনীটো কিন্তু বেছি হৈ যায় আৰু ত' সেইটোয়ে আৰু তেতিয়াই গম পাই যে আমি সময়ৰ কিমান সত ব্যৱহাৰ কৰি আছো আৰু। ত' সেইয়ে কথা আৰু মানে আমি যিটো সময়ৰ যিটো ব্যৱহাৰ সেই সময়ৰ ব্যৱহাৰতটো যিমানে কম তেওঁ কৰিম ন সিমানে আমাৰ যিটো বিনিষ্ট হোৱাৰ যিটো অ', ঘটনা বা বিনিষ্ট হোৱাৰ যিটো পথ সেই পথটো সিমানে তোমাৰ দীঘলে হৈ যাব বা সিমানে পথটো বহল হৈ যাব। ত' মই ভাবো আমি সময়ৰ ব্যৱস্থাপনাৰ লগতে আমি কামবোৰ কেনেদৰে পৰিচালনা কৰিব লাগে সেইবোৰো আচলতে মানে ধ্যান দিব লাগে তেতিয়াহে তোমাৰ সময়তো পৰিচালনা কৰিব পাৰিম। এই আমাক যি শিক্ষকসকলে কয় আৰু এই ৰুটিন বনাবলৈ পঢ়া-পঢ়িবলৈ আৰু ৰুটিন চুটিন তুমিও বনাব পাইছে চাগে ন? মানে পঢ়া কেনেকে এইটো ঠাইত এইটো পঢ়িব লাগে এইটো ঠাইত সেইটো পঢ়িব লাগে সেনেকুৱা ধৰণৰ। ত' সেইবিলাক আৰু মানে তোমাৰ এটা ভাল ৰুটিন থাকে যে ৰাতিপুৱা এইটো বজাত উঠিম তাৰ পিছত এইখিনি কৰিম এইখিনি কৰা হোৱাৰ লগে লগে মই এইখিনি কাম কৰিম তাৰ পিছত মই অলপ মোবাইল চাম। তাৰপিছত মই অলপ ৰেষ্ট ল'ম। বা তাৰপিছত মই আকৌ ৰেষ্ট লোৱাৰ পিছত মই মোবাইল চোৱাৰ পিছত আকৌ এইখিনি কাম আৰম্ভ কৰিম। বা তাৰপিছত মই ধৰিলোৱা এখিনিৰ পৰা এখিনি সময় পঢ়িম, এইখিনি চাবজেক্টটো মই এখিনি বা বিষয়টো মই এইটো সময়ত পঢ়ি কিনে এইখিনি সময়ত তোমাৰ মই ৰিভাইজ কৰিম। ত' সেনেকুৱা ধৰণৰ যিটো সময়ৰ যিটো পৰিচালনা সেই সময়ৰ পৰিচালনা যদি আমি সময়মতে কৰোঁ আৰু অ', তোমাৰ একদম নিৰ্দিষ্ট ভাৱে কৰোঁ। তেতিয়া আমাৰ অ', মানে সফলতা যিটো অৰ্জাৰ অ', মানে যিটো গুৰুত্ব বা সফলতা অৰ্জাৰ যিটো আমাৰ ধৰি লোৱা আৰু পিছলৈ আৰু সফলতা যেতিয়া আহিব আৰু সেইটোতো নিশ্চয় আহিব, কাৰণ আমি যদি সময়ক দৰে ব্যৱহাৰ কৰো তেতিয়াহে আমি এজন ভাল মানুহ হব পাৰিম, যদি আমি সময়ক মানে গুৰুত্ব নিদিও তেতিয়া আমি কেতিয়াও এজন ভাল মানুহ হৈ গৌৰ উঠিব নোৱাৰিম আৰু মই সেইটোৱে কওঁ আৰু।
হয় হয়, মানে ঠিকে কৈছা বাৰু মানে সময়ক তুমি যদি বৰ্তমানত মূল্য দিয়া তেতিয়াহে মানে তোমাক পিছলৈ সময়ে মূল্য দিব, এতিয়া তুমি যেনেকে ক'লা আৰু সেই পৰীক্ষাৰ আগদিনাৰ যিটো চাপ সেইটো বাৰু ময়ো অনুভৱ কৰোঁ, কাৰণ মও তোমাৰ এনে পৰীক্ষাৰ আগলৈকে এনে থাকো পৰি আগদিনা মানে হোৱা দোৱা লাগি যায়, কি পঢ়িম ক'ৰ পৰা পেপাৰ ধৰা কালেক্ট কৰিম বা ক'ৰ পৰা প্ৰশ্নবোৰ চাম। কাৰণ জানাই আমি ডিগ্ৰী যদি পঢ়ি থাকো ডিগ্ৰীতটো এনেকুৱামাক প্ৰশ্ন উত্তৰ দিয়া নাযায় বেছিভাগ আৰু দিলেও আমাৰ কলেজ যোৱা নাযায় বেছিভাগ তো সেনেকুৱা ধৰণৰ হৈ যায় সমস্যা হৈ যায় মানে পৰীক্ষাৰ যেতিয়া আগমুহুৰ্ত আহিছে তেতিয়া আমাৰ মানে কি কৰো কি নকৰো সেনেকুৱা এটা অৱস্থা হৈ যায় সেইকাৰণে মানে নিয়মীয়াকৈ যদি ধৰা এঘন্টাও পঢ়া যায় তেতিয়াও আমাৰ কাৰণে ভাল দদিয়াচোন সময়ৰ যিটো সদব্যৱহাৰ সেইটো হৈ হৈ যদি থাকে সদায় সদায় তেতিয়াহলে সমস্যা নাই কিন্তু সমস্যা তোমাৰ এক মানে কৰাত আৰু কোৱাতো জানাই কোৱাত সহজ সকলো বস্তুৱে কোৱাত সহজ যে মই আজি তোমাক ক'লো যে এ সদায়নো এঘন্টাকে পঢ়াৰ কিনো টান হ'ব কিন্তু সেই এঘন্টা পঢ়াটো আমাৰ ক্ষেত্ৰত বৰ্তমান সময়ত কিমান টান হয় পৰিছে সেইটো মানে আমিহে জানো মানে চাবাচোন তুমি এতিয়া ইচ্ছা কৰি তোমাৰ যদি ভাবিছা তুমি পঢ়িবৰ কাৰণে তুমি পঢ়িব ইচ্ছা কৰিলে বৰ বেছি দহ বা পোন্ধৰ মিনিটে পঢ়িব পাৰিবা মন দি কিনে তাৰপিছত ইচ্ছা যাব যে মোবাইলটো চাওঁ অলপমান এনে বাহিৰত আহো এতিয়াতো পৰীক্ষাও নাই কিনো পঢ়ি থাকিম সেনেকুৱা ধৰণৰ কথা ত সেনেকুৱা ধৰণৰ যিবিলাক সমস্যা হয় ন সেইবোৰ সমস্যা পৰা পৰা অলপ দূৰ কৰিবৰ কাৰণে আমি যিটো সময়ৰ সদ ব্যয়ৱহাৰ বা সময়ৰ যিটো ভাল প্ৰয়োগ সেই প্ৰয়োগটো জানিব লাগে
হয় তাকে দিয়া মানে আমি সময়ৰ সদায় মানে সঠিক ব্যৱহাৰ যিটো আৰু এই সঠিক ব্যৱহাৰটো আমি যিমান পাৰো সিমান কৰিব লাগে মানে তুমি কলা ন পৰীক্ষাৰ সেইটো পৰীক্ষাৰটো মৰো হয় সেইকাৰণে কৈছো তোমাক মানে পৰী ক্ষাৰ হোৱা লগে লগে এনেকুৱা মানে হোৱা-দোৱা লাগি যাই তোমাৰ মানে কি পঢ়িম এতিয়া মানে বা তোমাৰ তোমাৰ আজিকালি তাতে তোমাৰ মাৰিম মেন তোমাৰ লগৰবোৰকে সুধিম নটছৰ কাৰনে সেনেকুৱা ধৰণৰ বহুতো অ কথা আহি যায় আৰু ত সেনেকুৱা ধৰণৰে কথা দিয়া বাক কি আজিলৈ থৈছো দিয়া নহ'লে পিছলৈ আৰু কেতিয়াবা কথা পাতিম
দিয়া দিয়া হব দিয়া